হেল্ল'
হেল্ল'।
অ । হেল্ল'। হেল্ল', কোৱাচোন? হেল্ল'।
হেল্ল'।
হয় হয়, শুনিছোঁ। কোৱা?
হেল্ল'।
হয়, মই শুনি আছোঁ।
হেল্ল',
হেল্ল',
হেল্ল', বাৰু শুনা পাইছেনে? হেল্ল',
হয় -হয়। শুনা পাই আছোঁ মই, কওকচোন? হয় হয়, মই শুনি আছোঁ। হয় -হয়।
আপোনাৰ খবৰ ভাল?
অ', মোৰ ভাল-ভাল।
হেল্ল',
অ', মই শুনা পাইছো, কওক? কি ক'লে?
হেল্ল',
হেল্ল',
বাৰু আপোনাৰ ঘৰত সবেই ভালে আছে?
হয়-হয়, ভালেই আছে।
হেল্ল',
হয়-হয়।
আপুনি ৰাতিপুৱা কেইতিয়া বজাত উঠিছে?
হয়, মই ৰাতিপুৱা আজি সোনকালে উঠিছোঁ। হেল্ল', হেল্ল', হয়-হয়। বাৰু
মই ৰাতিপুৱা পাঁচ বজাত উঠ উঠিছোঁ আজি। তাৰপিছত অলপমান খোজকাঢ়িলোঁ আৰু ব্যায়াম চায়াম অলপ মান কৰিলোঁ। আৰু তাৰ পিছত গা-পা ধুই মন্দিৰ ঘৰত পূজা-অৰ্চনা কৰিলো।
হয়-হয়, তাৰপিছত?
তাৰপিছত, অলপ নিজৰ কাম-কাম বন কৰ কামত ওলাই যাওঁ, ৰাতিপুৱা উম, ৰাতিপুৱা শুই উঠি। সিয়েই মই আগত গৰম পানী খাওঁ। তাৰপিছত দুই ঘন্টামান খোজ কাঢ়োঁ আৰু অলপমান ৰঙা চাহ, দুখন বিস্কুটমান। বিস্কুট খাওঁ, ন'হলে গাটো ভাল নালাগে।
হয়-হয়। তাৰপিছত?
আৰু কামত যোৱাৰ আগতে অলপমান ভাত খাই যাওঁ।
অ-অ, ভাত।
বেচিকেলি মইতো নিৰামিষ আৰু আমিষ দুটাই ভাল পাওঁ।
অ-অ, ঠিকেই আছে।
আজিকালি যি প্ৰত্যেকটো খোৱা বস্তুত যি ভেজাল। যি কৃত্ৰিম হাক সাৰ প্ৰয়োগ কৰে। শাক পাচলি যি কৃত্ৰিম সাৰ
অহ, শাক-পাচলি ভেজা লৈছে অ' ঠিক কৈছে আজিকালি মানে
সেইকাৰণো আমি খোৱা বস্তুবোৰ ভালকে চাই চিতি খাব লগা হৈছে এতিয়া। ইমানেই যে কৃত্ৰিম ঔষধ বৰ
অ',
শাক-পাচলি দিয়ে, যাৰ কাৰণে শাক-পাচলিৰ দ্বাৰা ভিটামিনবোৰ তেওঁ বস্তুটোৱে মানে ভিটামিন, ক'ব গ'লে শাক পাচলিৰ পৰা ভিটামিনটোৱেই নোহোৱা হৈছে নে ত্ৰিছনেই নোহোৱা হৈছে
হোৱাই হৈছে আকৌ প্ৰায়, ঠিক কৈছা।
সেইকাৰণে আমাৰ শৰীৰত ভিটামিনৰ অভাৱ হৈছে।
উম, সেইটো কাৰণে ভিটামিনৰ অভাৱ হৈছে।
আমাৰ শৰীৰত বিমাৰ-আজাৰ মানুহৰ আজি, ইমান মানে স, ক'ব গ'লে ইমান আমাৰ শৰীৰত বেমাৰ-আজাৰ ভৰ্তি হৈছে, এইটো কিহৰ কাৰণে হে? নিউট্ৰিচনৰ অভাৱৰ কাৰণে, ভিটামিনৰ অভাৱ কাৰণে।
অ', অ'। সেই দৈনন্দিন জীৱনটোত সেইনেকেই আৰু এইবোৰ খাদ্যৰ ভেজাল হৈছে, বাৰু।
কিবা এটা বস্তু খাব লগা হয়। সেইটোৰ বা ফিফ্টি পাৰ্চেণ্ট মানে নিউট্ৰিচনে নাথাকে। সেইখিনি আধা মানে সাৰ, যিখিনি সাৰ প্ৰয়োগ কৰি, সেইটোতে যায়।
অ', আহ, অ', ঠিক কৈছা এইটো কথা।
হস্পিটালে, হস্পিটালে খালি মানুহৰ বেমাৰ, খালি মানুহৰ বেমাৰ। এখন হস্পিতাল এনেকুৱা নাই যে, জন বেমাৰী মানুহ নাই। পাপ দেই আৰু ইমান গৰম বত বৰ্তমান ইমান গৰম চলি আছে, এই গৰমতো মানুহৰ বেমাৰ কেনেকে থাকিব তেনেহ'লে এনেকে? এনো এনেকুৱা গৰম হ'লে মানুহ, মানে গৰমটো গৰম, গৰম, গৰমো এটা বেমাৰ হৈ গৈছে আৰু, আৰু মানুহৰ এক্সট্ৰা কৰি আৰুটো বেমাৰতটো আছেই।
বেমাৰটো আছে, ঠিক কৈছা।
কি কৰিবা উপায়েই নাই।
উম, ঠিক কৈছা। সেইটো কাৰণে আৰু
আৰু টকা পইচাটো অভাৱ, ইমান ডাঙৰ ডাঙৰ মানুহৰ বেমাৰী মানুহ, আছে কিছুমান। খালি, মানে মেডিচিনৰ ওপৰত থাকিব লাগে, সিহঁতক। মই দেখিছোঁ, ফাৰ্মাচীত কিমান মানুহ আহে! ভাপৰে! ইমান মানুহ, মেডিচিন ল'ব আহে। মেডিচিনবিলাক ইমান দামী, দামী এটা টেবলেটৰ দাম, পাঁচশ, ছয়শ টাকা।
অ'।
আমাৰ কাৰণেটো এইবিলাক সম্ভৱেই নহয়।
অ', অ', সেইটোতো হয়, মোৰো। অ', মোৰ কাৰণেও নহয় বাৰু।
সেইকাৰণে ভাবোঁ আৰু মানুহবিলাকৰ ইমান বেমাৰ হৈ আছে, এই বেমাৰবিলাক। উম, নিশ্চয় খোৱা খাদ্যৰ কাৰণেইটো বেমাৰ হৈ আছে। মানুহ আজিকালি, মানে উম, ক'ব গ'লে আগৰ নিচিনাটো মানুহ নাই, আগৰ মানুহবিলাক উম, অউ জন্মৰ পৰা কমচে কম, নব্বৈ বছৰ, আশী বছৰত এনেকে পৰ্যন্ত আজি আহি আছিল কিন্তু বৰ্তমান আৰু মানুহ ক'ত? ত্ৰিছ বছৰ, ফৰ্তি, অতিৰিক্ত চিক্স টি ফাইভ, ছেভেন্টি এইখিনিয়ে যায়। অ, তাৰপিছত আৰু এই নাথাকে আৰু দুনীয়াত।
জীৱনটো নাথাকেই, তাকেইটো।
ত' এই বেমাৰবিলাক ক'ৰ পৰা আহিছে? এই বেমাৰবিলাক নিশ্চয় আমাৰ খোৱা খাদ্যৰ
খোৱা খাদ্যৰ পৰা আহিছে। অহ।
এই খোৱা খাদ্যবিলাক, ইমান মানে ক'ব গ'লে খোৱা খাদ্যয়- যে ইমান যে বেমাৰ হ'ল এই খোৱা খাদ্যবিলাকত নিউট্ৰিচন, ভিটামিন এইবিলাক যে নোহোৱা হ'ল তো কিহৰ কাৰণে নোৱাৰা হল
এই ভেজালৰ কাৰণে খাদ্যৰ ভেজাল
মানুহ অতিৰক্ত সাৰ প্ৰয়োগ কৰে মেডিচিন প্ৰয়োগ কৰে
অহঁ সেইটো কাৰণে হৈ আছে আৰু সাৰ চাৰ প্ৰয়োগ কৰে এইবোৰ
মানুহ- আজিকালি মানুহ এটা যদি কিবা কিনিবজায় দোকানত কিবা এটা বস্তু কিনিবজায় শাক পাচলি কিবা এটা কিনিবজায় সেই শাক পাচলিটো আনি চাবাচোন ফ্ৰিজত নোথোৱাকে সেই টো মানে দুদিনেই নিটিকে এনেকুৱা ক'লা পৰি যায়
কলাগুৰি যায় অ অ ঠিক কৈছে পিছা ইটো হয়ে আৰু কি ন'কৰবা উপায় নোহোৱা হৈছে আৰু
সেইকাৰণে ভয় লাগে আৰু শাক পাচলি আনিব কিন্তু নাখালে'ও নাই উপায়'ও নাই আৰু এই ব বেমাৰ আজাৰৰ পৰা একমাত্ৰ একটাই উপায় আছে আধাৰৰ কাৰণে একমাত এটাই উপায় আছে আমি খোৱা খোৱা বস্তু কমাব লাগে
খোৱা বস্তু কমাব লাগে অ
নিজৰ দেহাৰ শৰীৰ চৰ্চাটো অলপ বেছিকৈ কৰিব লাগে ৰাতি অলপ সোনকালে উঠি পানী চানী অলপ বেছিকে খাব লাগে তেতিয়া অলপমান দে টো ভালে থাকে নহলে আৰু কত মানে উ উ মানুহ বাচি থাকিব বাচি থকাৰ এটাই উপায় আছে
উম কোৱা
মানুহ অলপ সজাগ হওক সেই কৃত্ৰিম সাৰ যিবিলাক আছে ৰাসায়নিক সাৰ যিবিলাক আছে সেইবিলাক অলপমান শাক পাচলিত দিয়া কমাওক যাতে আমাৰ শাক পাচলিবিলাক ইমান কৃত্ৰিম সাৰৰ দৰকাৰ নাই গৰুৰ গোবৰ আছে গৰুৰ গোবৰটো দি শাক পাচলি ৰুলে নে ভাল হয় সেইটোতো না বেছি আমাৰ মেইন সাৰটো সেইটোৱে পচন সাৰ ত সেইটো দিলে না ভাল হয় তো সেইবিলাক দিয়ে না আমাৰ শাক পাচলিবিলাক মানে ঠিক কৰা যায় ইমান কৃত্ৰিম সাৰ বিলাক আনিব লাগে কিন্তু মানুহে'ত বুজি নাপায় সেই কৃত্ৰিমসাৰ মানে আহ কৃত্ৰিমসাৰ দিলে সোনকালে ডাঙৰ হৈ থাকে কিন্তু কৃত্ৰিম সাৰ দিলে ডাঙৰ হোৱাৰ পিছত সেইটো মানে কি যিটো বস্তু আমাৰ অ ডাঙৰ হোৱাতে তিনিমাহ লাগে সেইটো একমাহতে কৃত্রিমসাৰ দিয়ে দি ডাঙৰ কৰে কিন্তু সেইটো মানে তাৰ টাইম টেবুল তো ইমান মানে উ সঠিক নহয়ইটো সেইটো ইমান সময়তে মানে ইমান সোনকালে ডাঙৰ হয় আৰু যিমান সোনকালে ডাঙৰ হয় সিমান সোনকালে সেইটো মানে তাৰ অ কিন্তু টেম্পাৰেচাৰ টো নোহোৱা হয় যেনেকুৱা আমাৰ আমবিলাক যে আমাৰ আম এটা গ ত পকাতে কম চ কম দুইমাহ আঢ় মাহ এনেকুৱা লাগে সেইটো আম এক মাহ হোৱাৰ লগে লগে সেই কেঁচা আমটো সেইটো পুদ্ধা হোৱাই নাই সেইটো কি কৰে মানুহ বিলাকে কেঁচাতে সেইটো একদম বাঢ়ি চাৰি সেইটোত কিবা এটা বস্তু প্ৰয়োগ কৰে কৃত্ৰিম বস্তু সেইটো মেডিচিন দিিয় এই ৰাতিৰ ভিতৰতে সেইটো মানে পকি পেলাই দেখাত কি ধুনীয়া হয় কিন্তু সেইটো যেতিয়া খাব যাবা তেতিয়াাহ'লে জাম্পটোটো ক টিং আটিং - আটিং- আটিং এনেকুৱা নিচিনা লাগে আৰু যদিও বাা মিঠাও লাগে। তথাপিও সেইটো খোৱাৰ পিছত বহুত মানুহৰ যেনেকুৱা বেমাৰ চেমাৰ হৈ আছে। এনেকুৱা আৰু সেই আমটো আমি গছো যে এতিয়া পকি - পকিব লাগে সেইটো কমচ কম দুই মাহ আঢ়াই মাহ এনেকুৱা টাইম লাগে। আমি নিজে দেখিছো এই মানে বজাৰৰ পৰা আনি মানে সেই আমটো আমি খাইছো। কোৱাৰ পিছত এই টুকি মমান টেঙা। তাৰপিছত সেইটো আমি আম - আম আমি যেতিয়া গছৰ পৰা আলহ আহো ইমান মিঠা হৈছে।
অ, ঠিক
আৰু সেই টেঙা আমটো খোৱাৰ পিছত মানুহৰ পেটৰ বেমাৰ পেটৰ বিষ এেনেকুৱা হোৱাও আমি বহুত দেখিছো। অ, আমি বহুত দেখিছো এনেকুৱা। বজাৰত ত' সেইটোৱে মানুহ মেডিচিন মোৰ ম তে মেডিচিন বিলাক অলপ কমাব লাগে আৰু আহ খোৱা খাদ্যবিলাক অলপ চাই চিতি কৰিব লাগে মেডিচিনবিলাক কমাব লাগে। ঘৰুৱা সাৰ প্ৰয়োগ কৰিব লাগে তেতিয়াহ'লে মানুহৰ স্বাস্থ্যটো অলপ। ভাল হৈ যাব বেমাৰ পাতিবিলাক অলপ উম, হ'লেওতো কমি যাব ন। এদিনতে আৰু ক'ত কমিব অলপ হলেও কমি যাব সেইকাৰণে আমাৰ মতে চৰকাৰে এইবিলাক চাব লাগে আৰু।
এইবিলাক চাব লাগে এটাকেতো ঠিক কথা কৈছা। উম,
যাতে চৰকাৰে চালে এইবিলাক যাতে কৃত্ৰিম হাৰৰ বদলি যদি আমি সৰুৱ আহাৰ যিটো প্ৰয়োগ কৰো। সেইবিলাক চৰকাৰে যদি অলপ দেখি শুনি মেডিচিনবিলাক যদি অলপ কমাই দিয়ে। তেতিয়াহ'লে আমাৰ বহুত মানুহৰ মানে উপকাৰ হৈ যাব। কিন্তু কি হয় এতিয়া মইতো চৰকাৰ নবনাও ন মইতো সেইবিলাক ক'ব নোৱাৰো না। মই এইটো এজন সাধাৰণ মানুহ মোৰ মতে আৰু মই মানে কি আহ মন নিজৰ মতে মই কৈছো। যিখিনি মানে মই ফিল কৰিছো যিখিনি মই অনুভৱ কৰিছো। তো সেইকাৰণে সেইটোৱেই কৈছো। এতিয়া মানুহৰ কথা কব নোৱাৰো চব এইটো আৰু চবৰে মন একেই নহয় ন। কিছুমান মানুহ আছে। টকাৰ ওপৰতেই থাকে সিহতৰ মানে আৰু মেডিচিন খাইও ভাল পায় কিছুমান এনেকুৱা মানুহ আছে মেডিচিন খও ভাল পায় মাহত প্ৰত্যেকটো ত্ৰিশটা দিনত ত্ৰিশটা দিনে মেডিচিন খায়। আৰু আমি মেডিচিন দেখিয়ে বঢি খাও। কিন্তু সেইবিলাক দেখি আমাক ভয় লাগে। ইমান মেডিচিন আমাৰ কিনাৰ প অ, পইচাও নাই আৰু খাব নোৱাৰো আমাক আমাৰ ভগৱানৰ মানে আশীৰ্বাদত আমাক বেমাৰ আৰু ত' তেনেকে আমি মানে চলি আছো।
অ',